হেল্ল'!
অ কি কৰি আছা।
এ চাহ খাই আছিলো।
অ চাহ খাই‌ উথিলা? চাহ খাইাপেলাই খোজ কাঢ়িব আহিছো চোতালতে। ফিলদত যোৱা নাই বোকা হৈ আছে যে,
উম উম! উম! উম!
সেইকাৰণে যোৱা নাই। তাতে বলো খেলি থাকে বল খেলি খেলি বেছি বোকা হয় একবাৰে গোটেই লৰা সোপা, উম!
কি কয় যে,
অ ঢেৰ ল'ৰা ছোৱালীয়ে খেলে যে তিনি চাৰিট মান
অ'।
তাতে সৰু ডাঙৰ।
অ', গোটেই লৰা ছোৱালীবোৰ আহে ন। কিয় হেৰি ষ্টেডিয়ামলৈ নাযায় জানো ইয়াতে খেলে ন।
ইয়াতে খেলে, এই শিকাই থাকে এজন মানুহ আছে শিকোৱা একে মাষ্টৰ এজন আছে। ছে
অ', অ'।
শিকাই থাকে গোটেই অ ', প্ৰশিক্ষক আছে শিকাই থা
ওচৰৰতটো ন আপোনালোকৰ।
অ', আমাৰ ওচৰ
আকৌ ওচৰতে সেইবোৰ আছে যে ভাল ন আমাৰ এ কো নাইয়ে আৰু তেনেকে। কিবা অকণ আবেলি অকন খেলাবলৈ কৰিবলৈ লৈ যাও বুলিবলৈ কো।
অ', আকৌ এ কেৰাতিবিলাক উম কে
গাঁৱত এইবোৰ এনেই দৌৰি ঢাপৰি খেলাাহে অকমান সময়। তাৰপা আকৌ মানুহৰ ঘৰত গৈ খেলিব দি বও বেয়া লাগে। অশান্তি পাব বুলি তেনেকে ফিল-চিল থাকিলে ভাল ন।
অ', এই কেৰাইটিও কেৰাইটিও একেবা উম । হেৰি বেৰন আছে তাৰমানে বেৰি থৈছে যে। বেৰনৰ ভিতৰত বল খেল। তাৰপিছত চাইডত সেয়া। চব শিকা থাকে।
অ 'বেলেগ তাকে এতিয়া ধৰ সেইকাৰণেতো টাউনৰ ল'ৰা ছোৱালী খিনি চবতে আগবঢ়া হৈ যাব পাৰে ন?
উম, আৰু শিকোৱা কিবা পইচাও পায় নেকি? পায়, পইচা-সৈচা পায় হবলা, অ।
চলি দিলে, এতিয়া যেনেকে আমাৰ ইয়াৰ এতিয়া ধৰক হেৰি আছে, আৰ্টৰ স্কুল আছে ন। সিহঁতক আমি মাহত পইচা দিলে সিহঁতে কি শনিবাৰ দেওবাৰ, দুদিন। দুদিনত সেয়া পাঁচশ টকা।
নহয়, ইয়াত এখন ল'ৰা ছোৱালী বিলাককে দিয়ে। কিবা কিবি জোতা চোতা কিবা কিবি দিয়ে। পইচা
অ'নহয় নহয়, সেই কিনিব লাগিব সেয়া নিজে কিনিব লাগে। ল'ৰা ছোৱালীয়ে কিনিব ন নোৱাৰে।
এই নহয়, তাৰ পা দিয়ে।
তাৰ পৰা আপুনি এডমিচন লওতে সেয়া দি পঠি
পইচা নলয় নহয়, মাহে মাহে পইচা নলয়। শিকোৱা খিনি।
নহয়, সেইটো বেল্টৰ কথা আছে নেকি, বেল্ট যিখিনিয়ে মানে কিবা বেল্ট পাই সেইখিনি তেনেকুৱা হেৰি পইচা দিব নালাগে। যিখিনিয়ে প্ৰথম শিকেগে সেইখিনি পয়চা দিব লাগে।
অ, হয় নেকি, জানো গম নাপাও অ'অ'অ।
কিজনীয়ে মানে কেতিয়াবা এনেকে কৈ থকা শুনো যে কাপোৰ চাপোৰ সেয়া নিজে কিনিব লাগে।
অঁ অঁ।
গ্লবচ যে সেইবোৰ যে সিহঁতে কিবা কিবি এইসোপা পিন্ধে যে কমফু খেলা এইবিলাক যে, অ' সিহঁতে নিজে কিনিব লাগে।
অ', অ' অ'।
নহলে মাষ্টৰক পইচা দিলে মাষ্টৰে কিনি আনি দিয়ে তেনে।
অ' কিনি আনি দিয়ে অ', সেইটো এই ফুটবল খেলৰ বোলে হেৰি জোতা চোতা চব তাৰপাই দিয়ে। পইছা দিব নালাগে। কিন্তু।
অ, তাত এডমিশনটো ললে তাৰমানে হেৰি চাগে ল'ৰা ছোৱালী এ, নহয়, এজন মানুহ। মানুহজন চাগে ভাল চাগে ভাবিছে ল'ৰা-ছোৱালী আছে যেতিয়া ল'ৰা-ছোৱালী খিনি তেনেকে আগুৱাই যাওক তেনেকে।
উ, একচৰ খাব কিবা দিয়ে নেকি?
অ' তেনেকুৱা কিবা এটা সুবিধা আছে চাগে। উম, নহলেনো কিয় হেৰি কৰিব। এনেই নিশিকাব তাকে, তেওঁতো? সময়ৰ কথা আছে।
সময়ৰ কথা আছে। অ' সেই দুট মানৰ পৰা, আঢ়ৈ তা মানৰ পৰাই শিকাই নেকি?
অ' মানে হেৰি লৈ-লৈ শিকাই আৰু যোন, যিমান সময়তে আহিব পাৰে মানে সিমান সময় বা
অ' উম, একেবাৰে গধূল লা ছটা, চাৰে ছটামানলৈ ডাঙৰ, সৰু চব মানে আৰু।
অ' একেলগে আৰু ফুটবল খেলিলে লাগেও নহয় কেবটাও। ধেই ল খাই বিলাক খেলিবও পাৰে যেতিয়া।
উম।
উম। ইটো দল, সিটো দল। তেনেকুৱা।
অ' তেনেকুৱা অ', ছোৱালী বিলাকো খেলে নহয়।
খেলে-খেলে আজিকালি ক্ৰিকেটো খেলে নহয়। ছোৱালী, মানুহে। সেয়া এতিয়া আপোনালোকৰ ওছ তেনেকুৱা সুবিধা আছে আৰু হয়, আমাৰ এতিয়া ওচৰত সুবিধা নাই, সেইটো কাৰণে আমাৰ ল'ৰা চোৱালী বুজ ধৰক, আগবাঢ়িব বিচাৰিলেও। শাকত নি মানে, তেনেকৈ যেনিবা দিম সদায় তালৈ, আনা-নিয়া।
আনা, নিয়া কৰিব লাগিব অ, আনা নিয়া কৰিব লাগিব। আকৌ
সেয়া এতিয়া সাঁতোৰ-চাতোৰ কিবা-কিবি ন এনে থাকা এনে যদি কোনোবা এটা ঘৰত এনে থাকে, সেই মানুহটো আনা-নিয়া কৰিব। পাৰে তেনেকুৱা মানুহ। মানুহো নাই আমাৰ।
মানুহো নাই অ' দিগদাৰ হয় তেনেকুৱা হ'লে। উম, আমাৰ চেমবা ওচৰতে যে চব
তাকে এতিয়া আপোনালোকৰ নিচিনা জেগা ধৰা হ'লে, থৈ পেলাই গুচি আহিলে ঘৰত কাম কৰি থাকিলে। সেই আনিবলৈ ছটা মান বজাত, অ' তেনেকে পাৰে। সুবিধা দিয়ক আপোনালোকৰ চব ফালৰ পৰা ন সঁচাকে।
হু! হু! হু! সুবিধা আছে যেনিবা।
আছে চব সুবিধাই আছে। দিয়কচোন আপ
অ'! দোকানে বজাৰ চব আছে ন'। কিবা এটা দৰকাৰ হ'লে দৌৰি গ'লে পাওঁ। উম!
এ, গম পাব লাগিব।
অ'!
মাছৰ বেপাৰী কেইটা আহে। কিন্তু মানে, সেই ৰাতিপুৱা আপোনাৰ দহটা চাৰে দহটা মান বজালৈকে আহে আৰু। তাৰপিছত আৰু আপোনাৰ নাই মানুহ। আলহী আহিম বুলি ক'লে পিছত এ, দোকানৰ পৰা কণী আনি খুৱাব লাগে আৰু। সেইকাৰণে আলহী আ আহিম বুলি কেতিয়াবা ক'লে! মই যে
উম, হয়। যেনিবা ন'! তাত তেনেকুৱা কেতিয়াবা অ'! আলহী অহাৰ পিছত সোধা ভাত খুৱাবলৈ। উম'! আমাৰ ইয়াপা আৰু এ, মাংস লাগে আৰু। আলহী আহিলে, উম, চব পায়। গ'লে হ'ল, ওলাই গ'লে হ'ল আৰু।
অ'! আপোনালোকৰ এইখিনি সন্মুখতে আছে আৰু।
অ'! সন্মুখতে আছে। উম, মাংসও কাটি থাকে। মাছো আছে। চব কাপোৰ কানি লাগিলেও পায়।
পায়, পায়, পায়।
উম! উম!
এ, হেৰি যে, পইচাহে কথা, অ'! সেইটোৱেই এটা কথা পইচাহে কথা, অ'! হেৰি যে জগন্নাথলৈ যোৱা কথা আলোচনা কৰি আছিলে যে আপোনালোকৰ
অ'! অ'! যাব বোলে। অঁ! কেতিয়ালে যায় জানো? এতিয়া মোক সুধিছিলে! মই মানে, এমাহৰ কাৰণে যাব নোৱাৰিম যে। তাৰ পিছত, বোলো নাযাওঁ দিয়ক বোলো। উম! উম! গাড়ীত যাব যে এমাহৰ কাৰণে যাব বোলে। উম সেই নহয় আগৰ দিনৰ মানুহ বিলাক তেনেকে যায়। ন এমাহৰ কাৰণে এতিয়া হে ই ট্ৰেইনত বা হেৰি ফ্লাইটত যোৱা হৈছে ন?
তাকেতো। নহয়, গাড়ী যে আপোনাৰ এমাহ গাড়ীত ঘূৰা ধেমালি কথা নহয় আকৌ।
অ', ফুৰে দেখোন মানুহ বিলাক। আগতে তেনেকেই ফুৰে তোন।
তাকে,
উহুম উম। এ আমাৰ ঘৰ কলশৰীয়া ন। উম। এমাহৰ কাৰণে গলে আকৌ কোনে ৰখিব।
তেনেকুৱা। তায়ো নাথাকে ন। স্কুললে ডেৰি দিনটো যায়গে। আকৌ অকলে তাইকো সদায় থব নোৱাৰি নহয়।
হব নোৱাৰিম। এ এসপ্তাহ মান হলেও পাৰি। ধৰি লোৱা কোনোবা এজনে দুদিন থাকিলে কে ন। তেনেকে এসপ্তাহ মান পাৰি আৰু। এমাহ ধান লৰাবলৈ নাযাওঁ দিয়ক। তেনেকে কলো আৰু।
অকমানে আৰু চব মানুহে নোৱাৰে বাৰু ন নহয় এনেকুৱা ভাল কোন খিনি মানুহ যিখিনি মানুহ একো ভেজাল নাথাকে ন ঘৰুৱা অ সেইখিনি মানুহে এমাহ হলে ওলাই যাব আপুনি এতিয়া আপোনাৰ ঘৰত যিটো নকৰে সেইটোৱে নহয়।
অ', বোৱাৰী থাকা বোৱাৰী থাকা মানুহ বিলাক প্ৰায় সিহঁতে খুৱাব বোৱাব
বোৱাব উম জানা নহয় ল'ৰা মানুহ এটা যদি ঘৰত থাকে
অঁ,
পোৱা যায় কিছু
তেতিয়া পাৰা যায় আমা আকৌ তেনেকুৱা নহয় নহয় অকল সৰে ছোৱালীজনী এৰি পেলাই যাবও নোৱাৰ।
নোৱাৰে নোৱাৰে নোৱাৰে। মই স্কুলৰ পৰা আহি আকৌ ভাত বনাই খাবহি লাগিব যাওঁতে বনাই খাই যাব লাগিব। ৰাতি আকৌ অকলে। মো মো মা মাকে তাই কেনেকে থাকিব হয়নে।
উম দিগদাৰ হয়, উম তেওঁ এসপ্তাহ মানৰ কাৰনে হ'লে।
অ'।
ন' সুবিধা হয়, উম এতিয়া আৰু এমাহ ভাবিলে কিবাহে লাগে ন' আচৰিত এমাহ একেবাৰে বহুত দিন বহুত দিন নহয় জানো।
এই নালাগে দিয়ক এসপ্তাহ মান থাকাকে যদি তেনেকে ওলাই তেতিয়াই যাব আৰু। এসপ্তাহ মান মানে কি আৰু ঘৰত আপোনালোকৰ ঘৰৰে গোটেইখিনিয়ে পাৰে দেখোন।
অ' আমাৰ গোটেইখিনি যব‌ বল অলপ মানে অসুবিধা হয় অলপমান। ইমান দিন এসপ্তাহত ছুটি টি নাপায়।
তে, সেই এটা কথা‌
উম, তিনি চাৰিদিন হ'লে বা গৈ পেলাই আহাতো বেলেগ কথ
অ', হয়, হয়, উম।
চাৰিদিনৰ কাৰণে যাম বোলো ক'বা বানাৰচত যাম বুলি লি ভাবি আছোঁ
অ, বেনাৰচ যাব?
অ' তাতে, অ', অ তাতে এইবিলাক চাব মন যায় ন মণিকা ঘাট টো যে
অ', অ', ধুনীয়া জেগা। চাব মন যায় আকৌ, উম। যাব চাই আহিব। আৰু কি জানে, এনেকে পাৰা হৈ থাকোতে অকমান চাই আহিলেহে পিছত আপুনি খোজ কাঢ়িবহে নোৱাৰিব, যাবহে নোৱাৰিব হয়নে? সেইখিনি সময়ত যোৱাতকে মোৰ মতেদি এতিয়া পাৰা হৈ থাক কোতেই যোৱা ভাল।
উম, দিয়া, হ'ব দিয়া বাৰু ন'।
অ'-অ', ঠিকে আছে দিয়ক, হ'ব দিয়ক। উম। উম্।